অ', অ' শুনি, হয়। অ' ভালে আছোঁ। তোমাৰ ভাল নে?
হয় মইও ভালে আছোঁ। আজি ভাবিছিলোঁ অনলাইন শিক্ষাৰ বিষয়ে অলপমান আলোচনা কৰোঁ।
অ' নিশ্চয় নিশ্চয়, এই বৰ্তমান সময়ত যিহেতু অনলাইন শিক্ষা ব্যৱস্থাৰে গুৰুত্ব, শিক্ষা মানে যিহেতু শিক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ইয়াৰ বিষয়ে আলোচনা কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় বাৰু।
হয় ঠিকেই কৈছা, বিশেষকৈ ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে অনলাইন শিক্ষাৰ জনপ্ৰিয়তা বহুি বৃদ্ধি দি পাইছে। আৰু ইয়াত কভিড নাইণ্টিনৰ সময়ৰ পৰা তোন ছাত্ৰ ছাত্ৰীয়ে বাহিৰত ওলাব নোৱাৰিছিল, লকডাউন হৈছিল ভাবে অনলাইন শিক্ষাৰ জৰিয়তে, অনলাইন মাধ্যমৰ জৰিয়তে শিক্ষা ল'ব পাৰিছিল।
হয় তুমি ঠিক কৈছা। অনলাইন যিটো শিক্ষা এইটো কিন্তু কভিড উনৈশ মহামাৰীৰ পিছতহে আ, মানে ইয়াৰ বিকাশ হৈছে মানে ইয়াৰ আ-আগতে তাৰ ইমান প্ৰচলন নাছিলে। ক-কভিড ঊনৈশ মহামাৰীৰ পিছত মানে ইয়াৰ অনলাইন শিক শিক্ষাৰ যিটো গুৰুত্বপূৰ্ণ ইয়াৰ গৈছে আ, মানে বাঢ়ি গৈছে গুৰুত্ব গুৰুত্বটো, যিহেতু তুমি ক'লাই ছাত্ৰ ছাত তিবোৰে বাহিৰতো ওলাব পৰা নাছিল, গোটেই দেশ যিহেতু লকডাউনত ডুব গৈ আছিল তাৰে মাজত অনলাইন শিক্ষাই কিন্তু ছাত্ৰ ছাত্ৰীক জ্ঞান প্ৰদান কৰাত বহুতো সহায় কৰিছিলে।
হয় ঠিকেই কৈছা, একদম ঠিকেই কৈছা দেই।
হয় আৰু বাকী তুমি কোৱাচোন অনলাইন শিক্ষা বুলি ক'লে কি বুজাই?
অনলাইন শিক্ষা হৈছে ইণ্টাৰনেটৰ সহায়ত, ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান আৰু শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীয়ে যিকোনো স্থানৰ পৰা অনলাইন শিক্ষা লাভ কৰিব পাৰে। আহ, কোনো অ' কোনো ঠাইলৈ যাব নালাগে বিশেষ স্থানলৈ উ, কোনো উম, বেলেগ একো সঁজুলিৰ প্ৰয়োজন নহয় কিন্তু এটা এনড্ৰইড ফোন বা আন কিছুমান সঁজুলিৰ সহায়েৰে যিকোনো স্থানৰ প্পৰাই আমি এ, অনলাইন শিক্ষা ল'ব পাৰোঁ।
হয় আৰু অ' ঠিকেই কৈছা তুমি, সাধাৰণতে তোমাৰ স্মাৰ্টফোন, কম্পিউটাৰ টেবলেট, ইন্টাৰনেট, সংযোগ আৰু কিছুমান শিক্ষামূলক বা এপ্লিকীচন বা প্লেটফৰ্মৰ প্ৰয়োজন হয় দিয়াচোন। আৰু বাকী আহ, তুমি কি ভাবা যে অনলাইন শিক্ষাৰ আৰম্ভণি কেনেকে হৈছিলে?
অ', মোৰ মতে অনলাইন শিক্ষা যদিও অনলাইন শিক্ষা বহু বছৰ আগতে আৰম্ভ হিছিল তথাপিও কভিড অম, তুমিও আমি কৰোৱেই যে যিহেতু কভিড ঊনৈশ মহামাৰীৰ সময়ৰ পৰা ইয়াত উম, প্ৰচলন বহু- বহুভাৱে বৃদ্ধি পাইছে। বিদ্যালয় মহাবিদ্যালয় বন্ধ থকাৰ সময়ত অনলাইন শিক্ষা শিক্ষা শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল। যিহেতু মই ক'লোৱেই ছাত্ৰ ছাত্ৰীয়ে বাহিৰ ওলাই যাব নোৱাৰিছিলে বা অনলাইন শিক্ষাৰ মাধ্যমেৰে উম, শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল।
হয়, দিয়া হয়। আগতে আহ, আমাৰ দিনত তোমাৰ শিক্ষাবোৰ মূলত বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ মাজতে সীমাবদ্ধ আছিলে কিন্তু এতিয়া ঘৰত বহিয়ে বিভিন্ন বিষয় শিকিব পৰা হৈছে, এইটো এয়া অনলাইন শিক্ষাৰ এক মা এক মানে গুৰুত্বপূৰ্ণ অ', মানে গুৰুত্বপূৰ্ণ বিষয়টো যিয়ে আমাক সহায় কৰে। আৰু আ, তোমাৰ তুমি কি ভাবা যে অনলাইন শিক্ষাৰ প্ৰধান অসুবিধাসমূহ কি, কি বাৰু?
অ', ইয়াৰ বহুত সুবিধা, সুবিধা আছে যেনে যিকোনো স্থানৰ পৰা ইয়াৰ উম শিক্ষা ল'ব পাৰি আহ যিকোনো স্থানৰ পৰা ল'ব পাৰি। তাৰপৰি সময়তে সময় আহ বেছি অপচয় নহয়। যথেষ্ট ৰখি যায় যেনে দূৰৱৰ্তী স্থানৰ পৰা আহিব লগীয়া ছাত্ৰ ছাত্ৰীসকল বোলে সকলো সকলোলে ভিন্ন পৰিবহন যাত্ৰাৰে আহোতে বহুত সময় লাগি যায়, কিন্তু এই অনলাইন শিক্ষাৰ জৰি়য়তে এইবোৰ নহয়। আমি ঘৰত বহি বা যিকোনো স্থানৰ পৰাই শিক্ষা ল'ব পাৰোঁ। আৰু তৃতীয়তে শিক্ষাৰ্থীসকল নিজৰ সুবিধা অনুসৰি অধয়ন কৰিব পাৰে। আজিকালি বিভিন্ন এপ্লিকেশ্যন আছে বা অ', উম অম, মানে বিভিন্ন এপ্লিকেশচন আছে। যাৰ ফলত আমি নিজৰ ইচ্ছা বা আম নিজৰ পচন্দ অনুযায়ী আহ, শিক্ষক বাছি লৈ পিনে আহ তেওঁৰ পৰা আহ শিক্ষা ল'ব পাৰোঁ। আৰু এই, এই বস্তুবোৰ ৰেকৰ্ডিং হৈ থাকে। সেয়েহে আমি এইবোৰ আৰু এবাৰ শুনি পিনেও ভালদৰে বুজি ল'ব পাৰোঁ।
হয়, দেই। তুমি ঠিক কথা কৈছা। আহ, বিশেষকৈ দূৰৱৰ্তী অঞ্চলত বাস কৰা শিক্ষাৰ্থীসকলৰ বাবে ই বহু সহায়ক। তোমাৰ অনলাইন শিক্ষাটো মানে তোমাৰ যিহেতু তুমি ক'লাই যে ৰেকৰ্ডেড বস্তুবোৰ থাকে। ত' আমি যেতিয়াই মন যায়, তেতিয়াই আমি বস্তুটো আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ। তোমাৰ আগতে হয়তো আমি অ', জ্ঞান অৰ্জন কৰিবলৈ বিদ্যালয়লৈ যাবই লাগিছিলে। অ', বিদালয়লৈ যাব লাগিছিলে ত' বিদালয়লৈ যাব লাগিছিলে যাবই লাগিছিলে, জ্ঞান অৰ্জন কৰিবলৈ। নহ'লে আমি জ্ঞান অৰ্জন কৰিবলৈ বা পাৰা নাছিলোঁ কিন্তু এতিয়াৰ দিনত মানে কি হৈছে, অনলাইন শিক্ষাৰ দ্বাৰা আমি ঘৰত বহি যেতিয়াই, তেতিয়াই আমি যেতিয়াই মন যায় যেতিয়াই মন যায় দিন হওঁক বা ৰাতি হওঁক আমি তেতিয়াই জ্ঞান অৰ্জন কৰিব পাৰোঁ। আৰু তোমাৰ অ', হয়, আৰু তোমাৰ এই শিক্ষাৰ্থী সকলো তোমাৰ বিশ্বৰ বিভিন্ন বিশেষজ্ঞ শিক্ষক আৰু প্ৰতিষ্ঠানৰ পৰা পাঠলাভ অ', পাঠদান মানে পাঠলাভ পৰা যোগ দিয়ে তোমাৰ, তেওঁলোকে এটো ভিডিঅ ই-ই বুক তোমাৰ আৰু বিভিন্ন অনলাইন সম্পদ ব্যৱহাৰ আহৰণ কৰিব পাৰে। তোমাৰ আমি, তুমি চাবা ভাৰতত ভাৰতৰ এজন ছাত্ৰই আজি আমেৰিকাৰ এজন শিক্ষকৰ যিখিনি জ্ঞান সেইখিনি জ্ঞানৰ অৰ্জন কৰিব পাৰে, এই কণমান শিক্ষাৰ দ্বাৰাই এইখিনি তয'ত মানে এইখিনি মানে তোমাৰ হেৰি হৈছে। এইখিনি মানে সূবিধা হৈছে যিহেতু ইউটিউবত তোমাৰ গোটে দেশ বিদেশৰ বস্তুবোৰ আমি পাও। ' তুমি সেই-সেইটো এটা মানে ত ডাঙৰ সুবিধা আৰু তুমি কিভাবা অনলাইনশিক্ষা। হয় অনলাইন শিক্ষাত শিক্ষাৰ্থী নিজৰ গতি অনুসৰি শিকিব পাৰে নেকি।
হয় পাৰি নিশ্চয় পাৰে। যেনে ৰেকৰ্ড কৰা ক্লাছমুৰ বাৰে বাৰে চাই বিষয় বস্তু সহজে বুজি লব পাৰে এইটো অফলাইন শিক্ষা সদায় সম্ভৱ নহয়। অ', মই যিটো কৰো এই ক্লাছ ৰ ৰেকৰ্ড হৈ থাকে হ-হেয়া আমি। অ', নিজৰ ইচ্ছামতে যিকোনো সময়ত এবোৰ চলাই পিনে আৰু এবাৰ বুজি ল'ব পাৰে কিন্তু, অফলাইন শিক্ষাত সেইটো নোৱাৰো। অফলাইন শিক্ষাত শিক্ষকে মাত্ৰ এই বাৰে বুজাই হেবাৰতে আমি বুজি লব লাগে কিন্তু অনলাইন শিক্ষাত আমাৰ চা অনুযায় আমি যেতিয়া মন যায় তেতিয়া ভালদৰেুজি'ব পাৰো।
আ, অনলাইন শিক্ষাই। শিক্ষাৰ্থী আত্মনিৰ্ভৰশীল বৃদ্ধি কৰে বুলি তুমি ভাবা নেকি বাৰু।
অ', মই ভাবো। শিক্ষাৰ্থীয়ে নিজে সময় পৰিসোণ কৰিবলৈ শিকিল নিজৰ দায়িত্ব নিজেই ল-লবলৈ অৱস্ত হয়। আমি যিহেতু অনলাইন শিক্ষা কৰি আছো, চাই আছো বে আমি উম এটা আপোনাক ল'ব লাগিব মান ছাত্ৰ হেটে আত্মনিৰ্ভৰীল হব লাগিব। সিহঁতে ইটো সময়ত ইটো কৰিলে ভাল হ'ব সিহঁতে, ইটো সময় কৰিলে এনেকা ভাল হ'ব। সেয়েহে তেওঁলোকে আত্মনিৰ্ৰশীল হয়।
হয় দিয়া। কিন্তু, মই ভাবো যে অনলাইন শিক্ষাৰ কিছুমান কিন্তু অসুবিধাও নিশ্চয় আছে। তোমাৰ যেনেদৰে তোমাৰ কাৰণ যি ইন্টাৰনেট ইণ্টাৰনেট ব্যৱস্থাবোৰ সকলো ছাত্ৰ, ছাত্ৰীয়ে হয়তো নাপাব পাৰে আজিও তোমাৰ বহুতো গ্ৰাম্য অঞ্চল আছে য'ত তোমাৰ অ', অনলাইন শিক্ষা হয়তো তাতে যোৱা নাই, তেওঁলোকে হয়টো বাঅনলাইন শিক্ষা, অনলাইন শিক্ষা। পাবলৈ যিখিনি সঁজুলি লাগে তোমাৰ মোবাইল বা ইন্টাৰনেট এইখিনি হয়তো তেওঁলোকে পোৱা নাই। তাতে তোমাৰ ইণ্টাৰনেটৰ সুবিধা নাই ত এই সেইখিনি ল'ৰা, ছোৱালীয়ে হয়তো তেওঁলোক সেইখিনি ছাত্ৰ, ছাত্ৰীয়ে হয়তো ক'বাত নহয় ক'ৰবাত বঞ্চিত হৈ আছে অনন শিক্ষাৰ। ই এটা কিন্তু প্ৰদান সমইছা।
হয়, তেখেতে কৈছে। কিবা দুৰ্বল ইন্টাৰনেটৰ সংযোগৰ বাবে ক্লাছ সঠিক ভাৱে কৰিব নোৱাৰি আৰু কিছুমান অ' সুীয়া ল'ৰা, ছোৱালী হতে যিবোৰে এইবোৰ ইণ্টাৰনেট বা মোবাইল স্মাৰ্টফোন এইবিলাক কিনিব নোৱাৰে। অ', তেওঁলোকে ই অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে।
হয় দিয়া, বাকী আৰু তুমি কি ভাবা যে অনলাইন শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যিটো যোগাযোগ সেইটো কেনেকুৱা হয় বাৰু।
যোগাযোগ হয় যদিও মুখামুখি শ্ৰেণী কোঠাৰ দৰে নহয় আঁ, ফলত কিছুমান শিক্ষাৰ্থীয়ে বিষয় বস্তু বুজিবলৈ অসুবিধা অনুভৱ কৰে, আমি এতিয়া অফলাইন ক্লাছত আহ, এম, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে একদম ভালদৰে মুখামুখি হয় ফলত কিছু বুজিবলৈ সুবিধা হয় আৰু কিন্তু অফলাই অনলাইন শিক্ষা সিটো নহয় তেওঁলোকে মানে আ ভিডিঅ' কল বা কনফাৰেন্সৰ জৰিয়তে হে আম অ কি বুলি কয় মুখামুখি হ'ব পাৰে কিন্তু ডাইৰেক্টএকদম ভালদৰে মুখামুখি হ'ব নোৱাৰে ফলত কিছুমান ছাত্ৰ ছাত্ৰীয়ে আম, ভালদৰে বুজি নাপায়।
হয় দিয়া। তুমি ঠিক কথা কৈছা। আহ, যিহেতু বিদ্যালয় বা মহাবিদ্যালয়বোৰত আমি মানে প্ৰতক্ষ্যভাৱে শিক্ষকৰ লগত মুখা-মুখি হওঁ, ত' আমি তে-তেওঁলোকে যিখিনি বুজাই, আমি হয়তো বুজি নাপালে তেওঁলোকক বাৰে-বাৰে সেই প্ৰশ্ন খিনি সুধিব পাৰো। কিন্তু, অ' কিন্তু অনলাইন শিক্ষাত আমাৰ সেইটো মানে সুবিধা আমাৰ হয়তো নাথাকে, আৰু মই ভাবো যে অনলাইন শিক্ষাত তোমাৰ মনোযোগ ধৰি ৰখাটো অধিক কঠিন। তোমাৰ মোবাইল ফোনত আজিকালি যিহেতু সামাজিক মাধ্যম আৰু গেম, সামাজিক মাধ্যম, গেম তাৰ ওপৰত তোমাৰ এ, মনোৰঞ্জনৰ ইনষ্টগ্ৰাম, ফেচবুক, তোমাৰ টুইটাৰ এইবোৰে এইবোৰেই কবাত নহয় কবাত মানে মনোযোগটো ৰখাত মানে পঢ়াত ধৰি ৰখাত মানে বাধা প্ৰদান কৰে মানে, তাৰ ফলত বহুতো ছাত্ৰ-ছাত্ৰী তুমি চাবা, পঢ়িবা হয়, পঢ়িবলৈ বহিলে তেওঁলোকে কেতিয়া ইনষ্টাগ্ৰাম চলাই-চলাই পেলাই তেওঁলোকে সময় অতিক্ৰম কৰে, তেওঁলোকে গমেই নাপায়। তেওঁলোকে গোটেই পঢ়া সময় খিনি তাতেই মানে এ, এই সামাজিক মাধ্যমত সামাজিক মাধ্যমবোৰ চলাওঁতে মানে তেওঁলোকে পাৰ কৰি দিয়ে। তাৰ ফলত তেওঁলোকৰ পঢ়া-শুনা নহয়। ত', এইবোৰ এটা এইবোৰে মানে তেওঁলোকক ক্ষতি-ক্ষতি কৰে মানে এইবোৰ এইবোৰ এটা মই ভাবো মানে ইয়াৰ এটা নেতিবাচক দিশ বুলি ক'ব লাগিব। তাকে। মানে আৰু তুমি ভা-ভা ভাবানে যে, অনলাইন শিক্ষাই আমাৰ স্বাস্থ্য বোৰৰ ওপৰতো প্ৰভাৱ পেলায়?
হয়, নিশ্চয় পেলায়। অনলাইন শিক্ষাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। আ, আমি যদি অত্যাধিক সময় মোবাইল বা কম্পিউটাৰৰ পৰ্দাৰ আগত বহি থাকো আমাৰ বিভিন্ন ৰোগ হ'ব পাৰে, যেনে আহ, উম চকুৰ দৃষ্টিশক্তি কমি যোৱা, তাৰোপৰি মূৰৰ বিষ হোৱা, বিভিন্ন শাৰীৰিক ৰোগ হ'ব পাৰে। আমি যদি আহ, আমি যদি অনলাইন ক্লাছ কৰো সেইটো আমাৰ স্বাস্থ্যৰ বাবে বেয়া নহয়, কিন্তু যদি এনিটাইম আমি মোবাইল বা অ, কম্পিউটাৰৰ ওচৰতে বহি থাকো পৰ্দাখনৰ আগত, তেতিয়া
হ'ব পাৰে আৰু নিয়মিতভাৱে বিৰতি ল'ব লাগে। অলপ অম, অহা-যোৱা কৰিব লাগে, উম, মানে ইয়াৰ পৰা আমাৰ বিৰতি ল'ব লাগে। যাৰ-যাৰ ফলত আমাৰ শাৰীৰিক স্বাস্থ্যত বেছি প্ৰভাৱ নপৰে।
হয় দেই, তুমি ঠিক কথা কৈছা। কাৰণ মই নিজেও অন অনলাইন শিক্ষা কৰ মানে লওঁতে, ময়ো অত্যাধিক সময় মোবাইল বা কম্পিউটাৰৰ পৰ্দা চাই আছিলো, তাৰ ফলত মোৰো দৃষ্টিশক্তি গৈছে। ত', মই ভাবো এইটো এটা বহু তুমি বহু মানে গুৰুত্বপূৰ্ণ কথা ক'লা যে, এই বস্তুটো আমি অত্যাধিক সময় যদি ব্যৱহাৰ কৰো, আমাৰ কিন্তু চকুৰ সমস্যা, মুৰৰ বিষ এইবোৰ হয়। আৰু তোমাৰ আহ, তুমি আহ কি ভাবা যে, অনলাইন শিক্ষাত তোমাৰ মূল্যয়ন বা পৰীক্ষা কেনেকৈ অনুষ্ঠিত হয়?
অনলাইন শিক্ষাত অহ, বহু প্ৰতিষ্ঠানে অনলাইন পৰীক্ষা, কুইজ, এচাইনমেন আৰু প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ্থী মূল্যায়ন কৰে। আহ, কিছুমান আহ, প্ৰতিষ্ঠানে মানে ছাত্ৰ-ছাত্ৰীৰ অনলাইন-অনলাইন পৰীক্ষা লৈ থাকে। যেনে কুইজ হওঁক, বিভিন্ন এচাইনমেন, প্ৰকল্প প বা অনলাইন পৰীক্ষা এইবোৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মূল অ, মূল্যাংকন কৰে। যাৰ ফলত তেওঁলোকে কিমান পঢ়িছে, কিমান আগবাঢ়িছে সেই বিষয়ে গম পাব পাৰে।
ঠিকেই কৈছা বাৰু-বাৰু শিক্ষকসকলেও তোমাৰ কেৱল হয়- হয়-হয় ঠিক আছে দিয়া হয় মই কৈ আছিলো কি তোমাৰ অ', অ', ঠিক আছে দিয়া বাৰু মোৰ আলোচনা কৰি ভাল লাগিল।
হয় দিয়া মোৰ ভাল